হেল্ল'!
হেল্ল'!
অ কোৱা?
কি কৰি আছা?
এনে শুই আছো। তুমি?
মইও আছো - এনে।
অ অ ভাত খালা?
ভাত খালো দিয়া। তুমি?
অ খালো খালো।
পিছে খবৰ পাতি?
খবৰ-পাতি ভালে আৰু। তোমাৰ?
উম' আছো দিয়া।
ঘৰত চবৰে ভাল?
তোমাৰ
এ কি কৰা?
হা? হা?
কি কৰিঢ আছা বোলো?
মানে কিয় জবৰ কথা সুধিছা নেকি?
অ',।
জব বাৰু মই এনে কৰা নাই, পঢ়ি আছো বৰ্তমান।
মানত
মই চেকেণ্ড ইয়াৰ।
চেকেণ্ড ইয়াৰ।
উম'।
অ',।
তুমি?
মই চেকেণ্ড ইয়াৰতে।
অ' পাৰ্ট টাই নকৰা?
নাই।
আচ্ছা।
এতিয়াতো ভেকচন চলি আছে ন।
উম।
কত- ফুৰিব যোৱা হেৰি প্লেনিং
ফুৰিব নো কত যাম আৰু এতিয়া ফুৰিব গ'লে তোমাৰ ক'বাত ঠাণ্ডা জাগাত যাব লাগিৱ ন।
উম।
একম চাও তাকে ক যাও তুমি কিয় প্লেনিং কৰিছা নেকি?
আমি তোমাৰ প্লেং কৰিছিলো।
উম।
কি কৰি পলে হেৰি যোৱা ক, কিটো টাৱাং।
অ', অ',। কেতিয়া যাবা?
তোমাৰ যাম বুলি ভাবিছো বিশ তাৰিখ মানে।
চৰ তোমাৰ লগৰ কেইটা যাব।
লগৰকৈটা যাৱ।
অ, আৰু?
আকৌ সিন্দৰ কোনোবাই এৰিচৰিবিলাক যাব আৰু।
আহ। পছে কি হত যবা?
তোমাৰ বাইকত যাম বুলি ভাবিছো।
আহ।
বাইক নহলে তোমাৰ বাইক তোমাৰ চবৰে
থাকে যাবা নে।
নাই, লো। থাকিলওতো লাগিবই এদিন যাব নোৱাৰি।
উম।
তাৰাৰ
আহম পতি কোৱা।
ঘৰত কোন, কোন আছে।
ঘৰত মা, দেউতা মই আৰু এতিয়া
অ, স, চাই, চাই
ন, নাগৱ
মোৰ ঘ ম মা, দেউতা, মই, ভন্টি এজনী, আইতা
হৰু ভানটি আছে।
ক, খ
মোৰ তেজপুৰৰ ফালে আৰু।
আহ।
তোমাৰ?
মোৰ এইফালে তোমাৰ তেজপুৰ চাইদে।
আহ।
নিছপুৰ কি প
হ
তেজপুৰ কি পৰে?
তেজপুৰে পৰে আৰু তেনেকে একো নপৰে।
অ'।
তমাৰ কিবা, প, কি, নকি
উম।
উ। বাকী কিবা কৰিম বুলি ভাবিছা নে কি চাগেিয় আৰু
ছেকেণ্ড ইয়াৰ পিছত তোমাৰ ভাবিছো টো হেৰি কৰিম আৰ্মি চাৰ্মি এপলাই কৰিম বুলি ভাবিছো।
অ', ডিফেন্সত?
উম, তাৰপিছত তুমাৰ আকৌ কিবা যদি পাৰ্চেন্টেজ ভাল হয় তোমাৰ হেৰিত যাম বুলি ভাবিছো কি কয় এইটো এ গুৱাহাটীত তোমাৰ হেৰিখনত স্পৰ্টচৰ হেৰিখনত
আচ্ছা মানে পঢ়িবা মানে ন?
নাই স্পৰ্শৰ হেৰিটোত যাম
ৰানিং কৰা নে কি তুমি? আচ্ছা।
তুমি কি বুলি কি ভাবিছা?
একে ছেম পুলিচ
পুলিচ ৰানিং চানিং কৰিব যোৱা নে?
ৰানিং এতিয়া নকৰো কাৰণ এতিয়া ফাইনেল দিম যে এইবাৰ। ৰাণিং কৰিব যাব অলপমান অসুবিধা হয় আৰু। আৰু ফাইনেলটো দি লো, ফাইনেল দিয়াৰ পিছতে মোৰ ওঠৰ বছৰ হ'ব ন। এতিয়া নহয়।
পঢ়া ঠিক কেনেকা কবা কেনেকা চলি আছে?
পঢ়া মানে পঢ়ায়ে নাই তাৰ মানে।
পঢ়ায়ে নাই?
উমহুম,
অ',
তোমাৰ উম, অ, হ,
পঢ়াই নাই
কিয়?
পঢ়াই নাই মানে তোমাৰ পঢ়িব নাযায় পঢ়িব এনেই অকমান দিনত চাওঁ।
অ',
এনেকা টাইমটোত অকমান কেতিয়াবা চাওঁ আৰু কেতিয়াবা লিখিব শিকিব পালে এতিয়া লিখিয়ে আছো।
বেয়া বেয়া পঢ়িছা মানে।
পঢ়া নাই প'ত প'ত পঢ়া নাই এনেই কেইদিনমান কৰ্চ কমপ্লটকৈ লৈছিলোঁ বুলি ভাবিছো।
আচ্ছা। আৰু কৰবাত ফুৰিব যাম বুলি ভাবা নাই উম, হুম,
তোমাৰ চাব্জেকট কম্প্লিট হ'ল?
মানে লিখা কৰিছা নে মুখস্থ কৰিছা?
লিখা মুখস্থ চব।
মুখস্থ বাৰু এটাও হোৱা নাই বাকী মানে এটা চাব্জেকট হৈছে বিহুটো। হয় মুখস্থ
বিহুটোনো কি লাগে মুখস্থ কৰিব কাৰণে একেডাল আৰু।
সেয়াই আৰু বাকী ৰিখা বুলি ক'ব মানে। তোমাৰ আামি কমপ্লিট কৰিছে নি, ন, সময়ে টিউচন চন কৰো যে।
অ, টিউচনো কৰা নকি।
জহ লিখায় আৰুছ।
উম।
বাকী গৰম বন্ধত কি আমাৰ ঘৰে নোযোৱানে?
মামা ঘলে স, যাম। গৰমত এ, ঠাণ্ডা জেগা য, মন যায় আৰু।
তাকে হয় বাৰু। বাকী এনে বাৰ মাল, চাৰ মাল, লোৱা নাই।
বাৰ মাইল, বাৰ মাইল তোমাৰ গৈছো।
উম।
এই তোমাৰ পিমতে যোৱা।
অ, এতিয়া যোৱা নাই।
নাই, নাই, এতিয়া
এতিয়া গৈহে, এমেজটো পায় গৰম দিন।
অ'।
এতিয়া চাব লাগে।
এ, এইফালে পৰা তোমাৰ দূৰো হৈ যায় ন।
অটো ভাল বাৰ
তোমাৰ উ, তাতাতো এইদিন আকে ঘূৰি আহিব পাৰি।
উম, সেয়া আৰু ৰাতি হৈ যায়।
অ', অ', উম।
সেতোয়ে প্ৰব্লেম।
চে, ভাত, পানী খালা নাই।
ভাত পানী নাই খালো তুমি খালা?
মই খালো দিয়া।
কিহে খালা?
ৰাতিপুৱা খোৱা।
অ, মা, হঁত
মা হঁত খা লে।
কি কৰিছে মাহতে।
আছেই চবেই, বিচনাত পৰি, পৰি আছে।
অ'। কোৱা?
তোমাৰ কিবা প্লেনিং নাই কৰোবাত ফুৰিব যোৱা।
কৰা নাই মনে যাওঁ আৰু এইকেদিন মাজে, মাজে একদিন মাজে মাজে গৈ আছো আৰু ভাল পা, চ
অ', অ'।
কোৱা?
আৰু আজিলৈকে কিমানৰ কৰিলে গৰম বন্ধ দিয়া পুৰা বোলো।
উম।
কটোৱে যোৱা নাই।
অ', অ'।
তুমি?
নাই যোৱা নাই ওচৰতে তোমাৰ আছে আৰু এটা গা ধোৱা তাতে যাওঁ আৰু ধুনীয়াকে।
যে আকৌ আমাৰ ফালে সেইটোও নাই।
তোমালোকৰ চাই দিয়া যে আছে যে, আকৌ আমাৰ সেইটোও নাই।
নদী ছ- দি নাই নেকি চে- পথাৰত যোৱা নাই।
আমাৰ এই-টাউন প
আমাৰ ফালে খেতি-চেতি নাই একো।
টাউন পৰে যে।
উম।
গৰম- কেনেকা?
এইদম বুজাব নোৱাৰো।
দিয়া হ'ব পাছত কল কৰিম ন।
উ- দি।